হেল্ল'।
অ কি কৰিছা?
আছো এনেই, তুমি?
অ ময়ো আছো।
অ খবৰ ভালনে?
ভালেই ভালেই, তোমাৰ?
আছোঁ আৰু।
অঁহ।
উম।
ভাত পানী খালা?
নাই খোৱা নাই তোমাৰ, তুমি?
অ মই খালো বাৰু।
অহ, কি বনাইছিলেনো?
আজি উম। কালিৰে মাছ অকণ আছিল।
অহ।
সেয়া আৰু কি বুলি কয়, বুট আলু তৰ- কাৰি।
অ। ঠিকেই আছে।
উম তোমালোকৰ নাই বনোৱা।
আমাৰ মানে বনাই আছে।
অহ।
দেৰিকে খাই যে।
অ অ।
উম পিছে কি কৰা তুমি?
হা
কি কৰা তুমি?
মই একো নকৰো।
অঁ পঢ়া নাই নেকি?
উম পঢ়া পঢ়ি আছিলো বাৰু।
অ কিহলৈকে পঢ়িলা।
এয়া ছেকেন চ মৰলৈ তাৰপিছত এৰি দিলো।
অঁ
তুমি?
মই ইমান টুৱেলভ পাছ কৰিছোঁ। আৰু
অ অ
আহ মানে বি এড এডমিচন কৰিছো। উ
খবৰ খাতি ভালেই।
ভালে আৰু
অ
তোমাৰ ঘৰত
ঘৰত ঠিকেই আছে ব তোমালোকৰ মাহঁতৰ-
ভালেই এনেকে
অ কি কৰি আছো।
অ ম ভাত বনাই আছে এতিয়া।
অ অ
উম
গৰম বন্ধত ক'ত যাবা।
উম মানে এতিয়াও হেৰি কৰা নাই কিয় মানে ফেমিলিৰ লগত কামাখ্যা মন্দিৰ যাম বুলি ভাবিছো। আৰু
অ', অ'।
অ' মানে দ দৰ্শন কৰি আহো গৈ।
অ'।
উম, তোমাৰ, তুমি।
ময়ো ভাবি থৈছোঁ বাৰু ক'ৰবালে ফুৰিবলে যাম বুলি।
অ' ক'ত যাম বুলি ভাবিছা।
এয়া কি বুলি কয়। শ্বিলংৰ, ফালে যাম নেকি?
অ কোন কোন যাবা।
লগৰ যাব।
অ ভালে আছে নহলে উম-
তুমি যাবা নেকি, তুমি যাবা নেকি কৈছো।
অ' ভাবিছোঁ, যাম বুলি।
অ', অ', যাবা যদি আমাৰ লগতে পাৰিবা যাবলৈ। ফুৰিবলৈ।
ল'ৰা ছোৱালী দুটাও চাগে।
অ' ল'ৰা ছোৱালী দুটা অ'।
অ'। যাম দিয়া নহ'লে, ক'বা কেতিয়া হেৰি হয়।
হ'ব বাৰু এইয়া কি বুলি কয় গৰম বন্ধতে যাম আৰু।
অ'। ঠিকেই আছে।
অ'।
উম, এতিয়া তুমি ঘৰত কি কৰি আছানো।
ঘৰত এনেই আছোঁ।
অ'।
কৰিম ইমান গৰম দিছে।
অ' কিবা বিজনেচ চিজনেচ কৰিছা নাই? অ' আছে বহুত গৰম হৈ আছে এইকেইদিন।
অ'।
উম।
আমাৰো বহুতে গৰম তেজ
উম, কিবা বিজনেচ কৰিছা নাই?
বিজনেচ নাই কৰিম হে।
অ' কি কৰিম বুলি ভাবিছা?
তাকে ধাবা এখনেই খুলিম বুলি ভাবিছোঁ তুমি পাৰ্টনাৰশ্বিপ কৰিবা নেকি?
অ' কৰিম বাৰু, কিহৰ?
যদি আহি যাবা পাৰ্টনাৰশ্বিপত।
অ' মানে কিহৰ কৰিবা।
ধাবা ধাবা।
অ'।
উম, তাতে ধৰা ৰুটি, পৰঠা, ঘুগুনি।
অ'।
আক চাম
অঁ
তেনেকে হে
উম হ'ব কৰিম কিমানকে মানে কি কৰিবা আৰু হে প্ৰথমেতো ইমানখিনি দিব অলপ হেৰি হব অসুবিধা হ'ব। হম হম
হা হা অ জেগাকন বাৰু ভালে মই চাই থৈছোঁ।
অ মানুহবোৰ অহা যোৱা কৰিব লাগিব।
অ মানুহবোৰ য'ত অহা যোৱা কৰে বেছি তেনেকুৱা এটা চাই থৈছোঁ আৰু মই।
ঠিকে আছে নহ'লে পাৰ্টনাৰশ্বিপ কৰিম বাৰু, কিমানকে হেৰি কৰিবা? কিমানকে কৰিবা?
ইনভেন্ঞ্চ।
অ'।
তাকে ফাৰ্ষ্টতে অলপ সৰু সৰাকে দিম আৰু তাৰ পিছত লাহে লাহে
বঢ়াই দিম যদি পৰফিট হয়।
অ'।
প্ৰফিট নহয় প্ৰফিট নহলেতো আমাৰ লোকচান হ'ব
অ
অ সেইকাৰণে অলপ কম কমকে চলাম
উম মই মানে
থাৰ্টি থাউজেণ্ডমান কৰিম ন তুমি ফিফটিন থাউজেণ্ড দি বা মই ফিফটিন দি দিম
হ'ব বাৰু
অ
উম বাকী আৰু একো কৰা নাই
আৰু একো নাই নহয় আকৌ কি বুলি কয় হে চিপছ আৰু দি দিব দিম বে অলপ ওচৰতে আৰু
অ
আৰু পোৱালি বিলাকে আহিলেতো খাব বিচাৰিব ন
উম
সেইকাৰণে ওচৰত ততে দি দিম আৰু
অহ পিছে জেগাকন
হা
জেগাকন ভালনে মানে স্কুলৰ এনেকে
অ কথা অ স্কুলৰ স্কুল কলেজ আৰু হস্পিতেল তেনেকা ওচৰত হ'লেও ভাল স্কুলৰ ওচৰত জেগাতো
অ সেনেকে হলে মানে ভাল আৰু পোৱালীবোৰ আহিব পাৰিব
অ সেইটোৱে
তাৰ বেছিকে লাভ থাকে আৰু উম
তাতে চাই কৈ থৈছো আৰু জেগা হলেও আহিবা এদিন মই দেখুৱাই আনিমগে
অ তুমি মানে কেতিয়া হেৰি কৰিবা তেতিয়া মোক কবা
অ হব বাৰু কম বাৰু
তোমাৰ লগত আৰু কোনোবাই হেৰি কৰিব নেকি ইনভেষ্ট কৰিব নেকি
ইনভেষ্ট নাই পোৱাই নাই আৰু তেনে কে বনোৱা কৰা জানা নেকি
বনোৱা পাৰো বাৰু অলপ
অ
উম তুমি কি কি পাৰা
মই ৰুটি পাৰো পৰঠাও পাৰো অলপ অলপ আৰু
অ
চাহও জানো তেনেকে মিলি মেলি বনাম আৰু দিয়া
অ
আকৌ যদি লাগে আৰু বিচাৰিম।
উম! নহ'লে এইকেইদিনতে শিকি ল'বা আৰু তোমাৰ মাহঁতে জানিব পাৰে নহয়।
অঁ!
উম!
তেনেকে কৰিম আৰু।
অঁ!
এনেই ঘৰত আছো এতিয়া তাকে বিজনেচ এটা কৰিম বুলিয়ে ভাবি থৈছো ভাবিলো আৰু।
ঠিকে আছে। অলপমান হেৰি হ'লে মানে ম'ম, চাওমিন এনেকৈ বেচিবও পাৰি।
অঁ! তাৰ পিছত এ এইটো খুলি লওঁ তাৰপিছত যদি বিক্ৰী চিকৰি হয় তেতিয়া অলপ আৰু লৈ আহিম। ম'মটো অলপ অলপকে বনোৱা বনাম আৰু।
অ‌ঁ।
তেতিয়া যদি বিক্ৰী হয়
উম
তেতিয়া ডাঙৰকে কৰি দিম আৰু পিছত লাহেকৈ।
অঁ!
তাৰ আগতেতো কৰিব নোৱাৰি ন।
উম!
বেছিকে আনিলে বেয়া দিগদাৰো হ'ব পাৰে।
উম! আকৌ এইফালে পইচা-চইচা নিমিলিব।
অঁ।
উম! হেল্প মি উম! আকৌ এইফালে জুইতটো ইমান গৰমত বনাব নোৱাৰি।
অঁ! এ গেছ চিলিণ্ডাৰ লাগিব গেছ তোমালোকৰ তাত আছে নেকি এক্সট্ৰাকে গেছৰ চিলিণ্ডাৰ বা গেছ চৌকা?
অঁ! গেছ চৌকা এটা আছে কিন্তু
অঁ! চিলিণ্ডাৰ নাই ন?
উম। চিলিণ্ডাৰ পোৱা টান আৰু।
অঁ! তাকেহে আমাৰ ঘৰত এটা আছে বাৰু।
আছে
অঁ! তেনেকে লৈ যাম দিয়া তুমি হেৰিতো দিবা
সেনেকেই মিলি প্ৰীতি দুজনীয়ে হেৰি কৰি দিওঁ
অঁ!
উম।
দুটা হ'লে ভাল হ'ব আৰু এটা বিচাৰিব লাগিব কৰোবাত।
অঁ! এতিয়া অলপমান পোৱা টান নহয়।
অঁ!
উম!
হ'লেও বিচাৰি চাব লাগিব। তোমালোকৰ ফালে যদি আছে কবা চোন?
অঁ! ক'ম বাৰু আছে যদি মই সুধি চাম।
অ! কাৰোবাক সুধি চাবা তাৰপিছত মোক জনাবা।
অঁ!
বাকী ভালেই ন।
অঁ ভালেই, বাকী আৰু পঢ়িম বুলি ভাবিছা নাই।
পঢ়িম বুলি ভবা নাই আৰু।
অঁ এইয়া আই টি আই নাৰ্ছিং এ যে নকৰা?
নাই নাই ভবাই নাই মই সেনেকে, কৰিবও পাৰো ঠিক নাই আৰু। তুমি ভাবিছা নেকি?
মই নাৰ্ছিং কৰিম বুলি ভাবিছো।
অঁ'
উম' তাকেই আৰু এজনী লগৰ হোৱাহেতেন ভাল আছিলে আৰু।
অঁ'
উহুম'
তোমালোকৰ ওচৰৰ আছে নেকি যোৱা গৈছে।
ওচৰৰ-
এতিয়াতো এডমিশন নহ'ব চাগে।
নাই এতিয়া, মানে আৰু নেক্সট হেৰিতহে হ'ব আৰু।
নেক্স ইয়াৰ নে হেৰিম অঁ'
উম' এতিয়া মানে এডমিশন হৈ গ'ল।
অ অ অ'
উম' মানে আকৌ এবাৰ অঁ ভাবি চাবা তেতিয়ালেকে বহুত- টাইম আছে বাৰু এতিয়াও।
অঁ হ'ব বাৰু।
অঁ'
হ'ব দিয়া ন।
অঁ ঠিক আছে দিয়া নহ'লে।
অঁ অঁ'